হেল্ল'
শুনে জানে
অ শুনিছো
কি কৰি আছা
এ আছো চাহ খাই উঠিছো
অঁ
তোমালোকে খালা অ ভালেই
অঁ
অ চাউণ্ডটো বৰ কম কমকে আহিছো
আমিও খাই কৈ এতিয়া বহি আছোঁ আৰু
আহ ৰাতিলে কি বনাবা ভাত
ৰাতিলৈ ব হেৰি মাংস বনাম
অ কি মাংস
এই মুৰ্গী মাংস অঁ মুৰ্গী মাংস মাছ কিহৰ লগত বনাবা
মাছ এই জিকা দি পেলাই মছলা বনাম নেকি
অঁ আৰু লগত
লগত হেৰি এইবিলাক ভেন্দি আলু ভাজি আছে
আহ মই মাংস বনাম তাৰপিছত হেৰি ভেন্দি আলু সেয়া ভাজি তাৰপিছত বেঙেনা। চাই। আকৌ আলু পিটিকা বনাই দিম। ল'ৰাটোৱে ভেন্দি ভাজি নাখায় যে। সেইকাৰণে তোমালোকৰ ছোৱালীজনীয়ে খায়নে নাখায়।
আমাৰ ভেন্দি ভাজি অকমান খাই বেছি নাখায়।
অঁহ ', নাই চব খুৱাব লাগে ল'ৰা ছোৱালীক কিন্তু নাখায় যে ল'ৰা ছোৱালীক। পাচলিবিলাকে বাচি- বাচি খায় অঁহ ',
আকাশৰ পৰীক্ষা কেনেকুৱা হল অহ ', হল হল
অঁহ ', ছোৱালী
ছোৱালীও শেষ হ'ল কাইলৈৰ পৰা আকৌ স্কুল বহিব।
অহ ', মোৰ ল'ৰাটোৰ পৰীক্ষা শেষ হ'ল।
অহ ',
সিহঁতৰ কাইলৈৰ পৰা স্কুল বহিব বোলে কেইদিনমান তাৰ পিছতহে গৰম বন্ধ হ'ব আৰু।
অহ', তোমাৰ লৰাৰ পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা ভালে হৈছে এতিয়া। পিছতহে আৰু। বহি চহি দিলেহে গম পাম আৰু কেনেকুৱা হৈছে।
অহ ',
কিমান ভাল হৈছে।
অহ ',
তোমাৰ লৰা পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা ভাল হৈছে বুলি কৈছে আৰু কি কৰিছে।
অহ ', দিনত কি হেৰিদি খালা?
দিনত সেই মাছেই খালোঁ। মাছে দিয়ে খালোঁ মাছ।
মই হেৰিদি বনাম বুলি থৈ দিছোঁ মানে মুৰ্গী মাংস আনিছে যে মাংস বনাম। কল পছ। পচলা খোৱা নে? কল পচলা লগত মাংস। খাই পাইছা?
নাই পোৱা।
অ', মই।
কেনেকে বনাই?
এই পচলা কলগছডাল যে কাটে ভীমকলহে হ'ব লাগে। ভীম কলৰ বা আঠিয়া কল যে। সেয়া কাটি কলৰ ওপৰ খিনি কাটি এই মাজত। কলৰ বাক ওপৰ হেৰি খিনি গুচাই গুচাই তলত অকনমান বগা ওলাই গৈ। যে তলত। কলগছ ডালৰ গুৰিটো আও সেই বগা খিনি কাটি মিহি মিহিকে। কাটি ল'ব লাগে। কাটি লৈ মাংস বনালে গোটেই মছলাখিনি যেনেকে আমি জিৰা, জালুক, নহৰু, পিয়াঁজ, আদা এইবিলাক দিওঁ নহয়,
অঁ
জলকীয়া চলকীয়া এইবিলাক ৰেডি কৈ লৈ পেলাই সেই মাংস খিনি ভাজি কৰি লৈ পেলাই তাৰপিছত মাংস সিজিলে কলপচলাখিনি দিব লাগে কল পচলা খিনি দি বোলে পানী দিলেও দিবা নিদিলেও নাই আৰু তা পা পানী ওলাই নহয় পচলা পা সেই তেনেকে বনাই খাব লাগে বনাই খাবা চোন ধুনীয়া লাগে
অ খাই পোৱা নাই খাব লাগিব দিয়া বনাই
এইটো মনত ৰাখি ল'বা মই কৈ দিয়া সেইখিনি কলপচলাৰ লগত মুৰ্গী মাংস খাই ভাল লাগে মাংস লগতনো আৰু কিহৰ লগত খোৱা তোমালোকে অঁ
আমি কলপচলা দাইলত দি খাওঁ
অ আমিও খাও, দাইলত দি খাও হা
আকৌ কেতিয়াবা এতিয়া আলু সতিও ভাজি খাও।
অ' আলুৰ লগত হেৰি দি খাও, আলু, বুট দি পেলাই চয়াবিন
অ', -অ', -অ। অ'
আকৌ এই কলপচলা ধেই বেলেগ-বেলেগ হেৰি লগত খাব পাৰি আৰু
অ' কল-পচলাটো ভাল ন বহুত
কলাই মাহ যে কলাই মাহ খোৱা, কলাই মাহ দেখিছা নে নাই।
কলা মাহ যে
অ'
কলামাহ, কলামাহ ন' গম পাইছো দিয়া।
কলাই মাহ, কলাই মাহ। সেই কলাই মাহৰ লগতো কল পচলা খাও। দালি বনাই
অ' ভাল লাগে চাগে খাই।
সেয়াও খাব পাৰি।
অ'
কলাই মাহ খাই পোৱা নাই তোমালোকে
এনেই দাল ইয়াত দালি বনাই খাই। পোৱা নাই কিন্তু এনেকে বৰ বনাই খাই পাইছো।
কলাই মাহ তিয়াই থৈ, থৈ পেলে বনাব লাগে। তিয়াই পেলাই বইল কৰি থ'ব লাগে। লাগে।
অ'।
বইল কৰি পেলাই বনাব লাগে আৰু
কলপচলা দি পেলাই
অ' বৰ বনাইও খাই ভাল লাগে, বৰ বনাই খাই
অহ-অহ।
কলাই মাহতো ভা ভাজি পেলে যে
অহ।
এয়া
অ'
আ'
তোমাৰ মাতটো যে অকণ- অকণকে আহিছে।
জলকীয়া আৰু আৰু সৰু বল বনাম ন